অ অ পাইছো কি কৰি আছা
একো নাই অলপমান ছবি আঁকি আছিলো তুমি কি কৰিছা
অ ভালেই মই অকমান দোকান গৈছিলো আহিলো এতিয়া এই তাৰপিছত তোমাৰ ফোনটো দেখা পালোঁ মানে সেইকাৰণে এতিয়া কৰিলোঁ আৰু। আ তোমাৰ লগত মই এনেও বিষয় তাৰ বিষয়ে অকণমান আলোচনা কৰিম ভাবি আছিলো দেই বহুত দিনৰ পৰা।
বাৰু কোৱাচোন?
মানে বিষয়টো হ'ল অ তুমি হয়তো মন কৰিছা মানে আমাৰ আজিৰ বিশেষকৈ আমাৰ নতুন যুৱ প্ৰজন্মই আমাৰ মানে নিজৰ সংস্কৃতিটো অকমান মানে আওকাণ কৰি যেন বাহিৰৰ সংস্কৃতি তেওঁলোকে বেছিকৈ আঁকোৱালি লৈছে। সেইটো মোৰ অকমান অনুভৱ হয় বা তুমি কি বুলি ভাবা এই ক্ষেত্ৰত?
সেইটো বাৰু ময়ো লক্ষ্য নকৰা নহয় এইটো মোৰ দৃষ্টিটো আহিছে। কাৰণ আজিকালি যিটো আমাৰ যুৱ প্ৰজন্ম বা নৱ প্ৰজন্ম আছে তেওঁলোকে বেছিভাগ মানে পাশ্চাত্য যিটো সংস্কৃতি সেইটোকহে বেছিকৈ মানে আকোৱালি লয় বা বেছি এইটো প্ৰতি বেছিকে আকৰ্ষিত বুলি মইও ভাবো, হয় হয় মইও ভাবো। নাভাবা নহয় বাৰু কথাটো ভাল বিষয় এটাই তুমি বাছি লৈছা দেই।
আ অলপতে বা পষ্টমেলনৰ শ্ব' এনেকুৱা কনচাৰ্ট আমাৰ ইয়াতে হৈছিলে নহয়। হওঁতে মানে দেখা পালো যিটো মানে আমাৰ যুৱ প্ৰজন্মৰ মাজত যিটো আলোড়নৰ সৃষ্টি হ'ল মানে তেনেকোৱা ধৰণৰ মান মানে কালচাৰবিলাক হয়তো আমাৰ ইয়াত নাছিলে আমাৰ ইয়াত আ সুন্দৰকৈ বি বিহু অনুষ্ঠান অনুষ্ঠিত কৰা হয়, বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় কিন্তু সেইবোৰ অনুষ্ঠানতো আমি এনেদৰে যুৱ প্ৰজন্ম মানে হাত দিয়া দেখা নাই সেইবোৰ অনুষ্ঠানত তেওঁলোকে আগভাগ নলয়। কিন্তু বাহিৰৰ এনেকুৱা অনুষ্ঠান হওঁক বা আজিকালি আজিকালি মানে কি হৈছে এইবোৰ ক্লাব যোৱা পাৰ্টি এ পাৰ আগতে আমাৰ কি আছিলে আ জন্মদিন, আজি আজকালি বাৰ্থডে পাৰ্টি হৈ গৈছে। জন্মদিনটো কয় আজিকালি জন্মদিন বুলি নকয়তো বাৰ্থডে ক'ব বাৰ্থডে পাৰ্টি চ্ৰেলিবেচন চন কৰিব সেনেকোৱা ধৰণৰ আৰু কেক কটা পৰ্ব এইটো আমাৰ নাছিলে হয়নে, মই শুনি আছোঁ। তুমি শুনি আছানে? শুনি আছো মই অ অ মই শুনি আছো। মই শুনি আছোঁ, তুমি শুনিছা? অ হয় মই শুনি আছো।
তুমি শুনিছানে? তুমি শুনি আছা হয় হয়। তুমি শুনি আছানে?
তুমি শুনি আছা?
তোমাৰ আ মানে কথাখিনি মই শুনা পোৱা নাই?
অঁ। ৰ'বা একমিনিট মই বাহিৰলৈ ওলাই দিছোঁ, এতিয়া শুনিছানে?